হেল্ল' অ', এ এইটো অ। কিবাকেই খিন অ শ শনো দহ মিনিট হলে মোক ডাইৰেক্ট কৈ দিবি দে এঘাৰ মিনিট আপোনাৰ নাথাকবিই
অ',
অ চাই থাকিবি মই মানে পাহেৰি গৈছো চাই থাকিবা।
অ দাৰকে হিন্দ ক
বাকী খিনি মানে কোন কি বা কৈছিলো।
কিবা কলামূলা
অ', কলা মূলা কাতা এই জন্মদিন যদি পাতে এহেত আমাৰ গাহৰি মুগী আৰু কাতি মাহৰ কুবুৰ হেহেত কিতাই মিলি কিনে কিবা দিব। হ'লে মই এ পাতিম আৰু বনাই কিনে
তোৰ কথা বা আৰু যদি হেয়াটা পইচা দিয় কি ক'ৰ তই
কি?
হেহেতে যদি পইচা তোলে আৰু কি বা কৰ তই।
অ', হা তো যদি পইচা তোলে আৰু দিবা লাগিব আৰু পইচা। সবাই তুলুলিলি মই আৰু নেদা কা থাকিম ন আৰু বেয়া লাগ নেদা কে থাকলি নাজানো এই কি কয় এটো বগামুলাৰ হেই আমাৰ গাহেৰি তাই হেৰি দিম বুলিল এ শুনু শুনু বগামুলাৰ সেই তাৰে গাহৰি সেই দিম বুলি কৈছিল তোৰ এইটো কাতে যে জন্মদিনত
অ'।
অ', গাহৰি সেইটো দিম বুলি কৈছিল আৰু বাকী তিনিটা আপি মিলি কিনে কিবা পইচা তুলি কেনে কিবা দিম বুলি কৈছিল আমাৰ এ মই
অ', মানে বগামালাৰ জন্মদিনত বগামুলাৰ জন্মদিনত মানে গাহৰি একেলাই দিব কেটো
আহ অ', অ ', অ'। ত একদম চাহ বগামলাৰ পাতিলে কলামলাই বেয়া নাপাব অলপ হ'লেও যিহেতু একেলগে তে এটা মাহতে দহ দিন এই ন হয় চাগে সেইটো কাৰণে কলামূলাতো খদ দূৰত সেইটো কাৰণে কলামূলাত তো এনেকে সেই কৰে আৰু সেই কৰিছো আৰু এটাই সেই কৰিলে এটাই বেয়া পাব।
ক'ত ক'লামুলা
হা?
কলামূলা দূৰত নহয় ন কলামূলাটো ওচৰত বগামূলাটোহে দূৰত অলপ।
কিয় হবৌ অহ তহঁতৰ শিপিনৰ পৰায় বগামূলাটো দূৰ হবা পাৰে কিন্তু আমাৰ ইপিনৰ পৰা ওচৰত গম পালি। আগতে সদায় মই দ্বিতীয় মহাবিদ্যালয়ত গেছিলো ইপিনে।
অ', অ' সেইটো হয় মই কলে মই মহাবিদ্যালয় মহাবিদ্যালয়ৰ পৰা কৈছে। মহাবিদ্যালয়ৰ পৰাই কলামূলীয়া ইহঁতৰ ঘৰ
কিয় হবৌ বথে ঘৰ।
অ', দে দে দে।
কৈতন কৈতন কৈতন।
অ', মই ইমান নাজানোনেে ক'ত কি। আহে আৰু কি আৰু বাকীখিনি কি আৰু বাকীখিনি। সেইয়াই আৰু উ কথা এটা গম প নে তোক কোৱাই নাই ৰ'হ। এয়ে মোৰ লগত যি মাতা মাতি না আপিটো নামটো কোবো নোৱাৰি এয়াতে
মতামাতি নাই
এ ল ল ল ম বুজি পাছা নে
নাইবা
আমাৰ ঘৰৰ কাষৰে নামাতে আগে ভাগে
অ অ অ অ
আহ সেইদিনা সেই নেকি আছ জানা এ নাই এনেুৱা ক'বা নোৱাৰি এইটো ডাইৰেক্ট যোগাযোগ মানে ভালকে যোগাযোগ কৰিব লাগব এনেকুৱা নৰি হ'বা আৰু ৰস ৰস নাপামেই সেই নাপামি অহ জমনি নাপাবি
অ এ এইবাৰত এইটো কল এ শুন শুন শুন এইটো তই কৰিললিহেনে এইবাৰ এটা মই কৰিম দে
অহ এইবাৰ কৰা হোৱাৰ পিছত একবাৰ এইবাৰ কৰা হোৱাৰ পিছত ভালকে যোগাযোগ কৰবি তাৰচ আৰু এটা আত কৰবি
মোৰো ঘৰত দ্বিতীয় সদস্য আছেল
মই কম দে তো কি কয়
শুই আছে নেকি
হ'ব নে কৌ হা অ এইবাৰ অ তাৰ পিছত আৰু লাগা হয় আৰু তই দুটা কৰবি মোক তাৰপিছত আৰু এটা মই কৰিম তাৰ পিছত আৰু এটা গলে তো তোৰ শেষা হব মই বাকী খিনি বাকী খিনি আৰু মই তোক কৰিম হ'ব
অ
আহ।
হ'ব দে।
অ' একেলগে মানে বহুত কৰবা লাগে, তেতিয়াহ'লে ভাল।
তোৰ কেইটা আছে, তোৰ কেইটা আছে।
মোৰ চাইতটা আছে।
লাচ।
অ'।
একৈছটা গেল, বাইছ, তেইছ, চৌবিছ, পঁচিছ আছে। দে, দে, দে, দে, দে ইতান সেইগিলা কথা নকবি। এগিলা বে, এ হেই কৈছি। পিছে দিছে।
এনে পাঁচ মিনিট। পাঁচ মিনিট হ'ল। আৰু পাঁচ মিনিট আছে।
অ', তাৰপিছত মই কৰিম ৰখবি।
অ'।
অ', আজি যি, আজি যিখানহে তৰ্ক লাগ চিম মই বোলো ভালে নহ'ব কিজানি আৰু ভাবিছোঁ মই চবৰে লগতে বেয়া ময়ে হম চাগে এইটোও মোৰ নাম কয় সিটোও মোৰ নাম কয়।
তৰ্কখন চাই ভাল লাগে, ভাল লাগছি।
কি? এ ভাল লাগছি ৰ। ভাল লাগছি ৰ ভাল লাগছি। মাজতে আৰু মোক মাতি লৈ যায় কিবা মাতি মাতি লৈ যাম। মইহে বোলে একো নকওঁ চাইট কাটি থাকোঁ, মোকহে বোলে টানি টানি লৈ যায় মাজত। এই এ তোৰ বগা মুলাই, বগা মুলাই। খং উঠি কিনে, লাষ্টত কিন্তু মোৰ কথাষাৰেহে তৰ্কখান শেষ কৰা হৈছে বুতছ? লাষ্টত মোক মোৰ লাষ্টত মোৰ যিটো কথা ক'লো মই হেটো কথাহে তৰ্কখান ভাল কৰাইছি সেহঁত দুটাৰ মাজত।
মই বুজি নাপাওঁ ইগিলা।
এ শুন আৰু হয়ো দে গাহৰীৰ কথা এই আমাৰ
কাতি মাহৰ কুকুৰটো হৈ বগীৰ আগত কিয়া লগাবা লাগে কচোন তাই যি কৈছে কওঁক হয়নে? অ' ক'বা কেয়া লাগে আৰু লগতে মোৰ নামটো লৈছে। মোৰ ইমান খং উঠছি।
আৰু বগীয়ে গাহৰি কীনত গলা।
হা? বগীয়ে গাহ, বগীয়ে গাহৰিক কোৱা নাই বগীয়ে মোক কৈছি। মোৰ আৰু মোৰ নহওঁক কথাটো কওঁতে মোৰ খং উঠছি। মই আৰু হেই কৈছোং গাহৰীক কৈছোং।
অ' মই বগীক কৈছোঁ যে এনেকে এনেকে যদি নহওঁক কথা মোক কৱাই নাই নকাকে যদি মোক কয় মই খং নুঠব নেকি। তোৰ কাৰণে মই গাহৰিক ফোন কৰি লগাইছোঁ।
উঠবটো খং, কিয় নুঠব, কিয় নুঠিব উঠিব খং।
অ'
অ
আৰু মাজতে এনকা ধাপকা কৈ দিলে মসষ্ট খওঁ উঠে মোৰ অ খং উঠি কিনে এনেুৱে কৈছিলো এই এই খণ্ডত আছিলো যি তাতে যেি আটা বাাৰিলো সেইটো মানে খং উঠিে ধানক আটাাব বাাৰি পাৰৈ
হয় নেকি
তৰ্ক চবৰে অ কি কয় কাচি কনে কনে কান্চি জনা নাই কাতিহৰ গুবৰটোৱে কান্ছি তাৰ পিছতাত গাহৰি আান্ছি তাৰপিছ য বগী কানছ অ ত চত বগা মোৰ লে চবে একবাৰ একবাৰ কান্দিলা তইয়ও কান্ মোৰ মোৰ মই নাজানো দে মোৰ কাজিয়া লগা নাই নহয়
আহ ম গাহৰি গাহৰি আৰু কিয় কছি
তৰক লাগি
তৰকা লাগি কেনে গাহৰিীয়া কণ মানে হাৰ মানি লোৱা আৰু গাহৰিীয়া
হাৰ কোনো ম ন মানে সাৰ কোনো ন মানে আ ছি আৰু এইটো কাৰণে সেইটো কাৰণে
েছ ঠিক লা
উম
কান্দবা লাগে, কান্দলি ভাল চকুকেইটা ভালে থাকে।
অ' এইবাৰ তই ৰখি দিবি দেই, তাৰপিছত মই কৰিম। এ মন-মন-মন-মন নাকানো, মোৰ ৰাতি বহুত টোপনি ধৰে কান্দিলি।
আহে দে।
ঘুমতি তাৰে ঘুমতি, টোপনি নহয় ঘুমতি।
নাই মোৰ টোপনি ধৰে, ইতিনো মই ঘুমবাই নাপালো। তাতকৈ কি আ-আ-আহ অমুক কৰো আ- অমুক। উম, ঘুমেই আছো বোলে, উ ল' পইচাও লাগে দে-দে আহ-আহ। সেইটো কাৰণে মাতছো।
মই খেল বা যাবা নাপালো না, সেইটো কাৰণে
অ' মই এনেও কৰিলো হয়। মই সাতটা মান বজাত কৰিম বুলি ভাবিছিলো।
আৰু, আৰু কি জান?
উম'।
এতিয়া গৰম বন্ধ হৈবৌ।
অহ।
গৰমতে ক'ত ফুৰবা যাব লাগিব, পইচা লাগিব সেই ইতা গৰম বন্ধৰ আগে-আগে অলপ।
এ গমপাই তই অ' শুন' তোক যদি লাগে তই পোন্ধৰটা মান কৰিব লাগিব দে, তই বাদদি- বাদদি, এইগিলাক অকৰ্থা নকবি এতে।
অ' নহয়-নহয়, এতিয়া আমি বেলেগে কম। মোক অলপ পইচা ধাৰে দিবি দে। কিয়া মই তোক দিম।
নাই হ'ব, হ'ব দিবি।
দিলি ক'ৰ পৰা দিম তই জানয়ে।
অহ।
দিলি ক'ৰ পৰাই দিম, তই জানাই মই ইটা কৰি থাকিলি দিলিয়ে হয়, ইমান টাইম হলি।
মই তই, তই মাথাা কিয় মাৰছছ, মই তোক কৰি দিবাহে লাগে। ধাৰে নলাৱাকে। অ' দে হ'ল ৰ', ইটা নাকাতবি বি ৰহ এক চেকেণ্ড ৰ' সেই এইবাৰ ৰখ তই, মই কৰো।
কিয়া ৰ' মই ফোন কাটো ৰ'।
অ' দে কাট।